অহ
অ'হ।
এয়া আছো ক।
অ' খা বাৱা হ'ল।
অহ খালো। খাই বই এ মানে কি পিঠাগুৰি কেইতামান খুন্দিব গ'লো। পিঠাগুৰি কেইটামান খুন্দি কৰি আহিছো।
অ' অ'। অ' কি পিঠাগুড়ি কিয় খুন্দিছ?
এই পিঠা কেটামান বনাম বুলি ভাবিছো ৰ ঘৰত। এ সুদা চাহ সোপা বিস্কুট চাহ কিমান খাবি আও।
অ বিস্কুট বিলাক খাব মনে নাযায় যে চাহৰ লগত ঘৰত বনোৱা টোৱে খাই ভাল লাগে।
অ' বিস্কুট সোপা কিমান খাবি সেইকাৰণে বোলো পিঠাগুৰি কেটামান খুন্দি আনিছো। এ এ দু পিঠা বুলি কয় যে তেল পিঠাটো যে। সেইটো তেল পিঠাও বনাব পাৰিম। তাৰাপাও মাজে মাজে পানী পিঠাও বনাই খাম।
ফুলি আহে যে কেনেকে বনাও কচোন? মইতো মোক ফুলি নাহে ভালকে।
ধু তই পিঠাগ গুৰি কেইটা ধুনীয়াকে মিঠৈ চিঠৈ দি গুলি লবি তাতে কেতিয়াবা ময়দা দিলেও নিদিলেও নিদিলেও হয়। মই নিদওঁৱে বাৰু।
অহ।
দিবি অকণমান বেকিং চেকিং দি দিবি আৰু দিলৈ অলপ সময় প মঠিবি প মঠিব লাগিব। কিন্তু মঠিব পেলাই একদম প অলপ সময় থৈ দিবি আধা ঘণ্টামান।
পানী নিদিয়াকে মঠিব লাগিব।
পানী দি পেলাই মঠিবি পানী দি পেলাই এক ধুনীয়কে মঠিব লাগিব প কেক যে বনাই সেনেকে।
অ অ তেনেকে তেনেকে অ অ অ।
এ পোৱা মঠিব মঠি ল। পেললে ধুনীয়াকে হেৰি কৰি। থৈ দিবি আধা ঘণ্টাামান আৰু ঢাকি কৰি আও।
উম
তাৰ পিছত বনালে পিঠা কিটা বৰধনিয়া হয় কোমলো হয় ব অ বেকিং পাউদাৰ অকণই দি দিবি এনেই কিন্তু বহুতে অ বহুতে আটা দিয়ে ম ময়দা কেইটামানো দিয়ে সেই তেতিয়াও ভাল হয় অ কিন্তু এটা মোৰ বৰা চাউলো দিয়ে কিছুমানে হয় মই বৰা চাউল নিদওঁ খালি ভাতৰ চাউলেই মই বনাওঁ তেনেকে ভালেই হয়
আহ তেওঁ ভালে হয় আৰু ভাতৰ চাউলটো দিলেও অ মই বাৰু সেনেকেই বনাইছিলো এদিন ভাতৰ চাউলতেদি খালি এ ময়দাক একো দা নাছিলো ভালকে নুফুলিলে যে সেইকাৰণে
অ নাই ফাটি অ ফাটি যায় বহুতৰে হয়য়া মথাটোৰ লগত কথা মানে মাৰি হাতে পোৱা পোৱা হেৰি কৰিব লাগিব তৰা
অ হাতে ঘুলি থাকিব লাগিব মানে পানী খিনি হেৰিয়ে মিক্স কৰি
হেৰি কৰি থাকি তাৰপিছত যেতিয়া অকৌ থ আ থুপ থুপকে ফুৰ কেক বনালে যেনে এ ফুট ফুটকে উঠে অ তে এতিয়া ঢাকি পেলাই থৈ দিবি আৰু অকণ সময় পিছত আকৌ বনাবি আৰু
অ আধা ঘন্ট মান থৈ দিলে মানে ভাল আহত
অ অ ধুনীয়া হয় আৰু আগৰ কিছুমানে ধ ঘিলাপ পিঠাও বনাব নাজানে তটাইত হৈ যায় এক গম পোৱা
পাই থৈ যায় ন সেইটো আৰু কেনেকে বনাই কচোন বাৰু মই
স সেইটো তো বনাব নাজানো সেইটো সে তেনেকে সেইটো সেইটো একদম পুৱৰা হেৰি সানিব লাগিব সানি সানি আটা আনিছে আটা যেনেকে মাৰ তেনেকে মাৰি থাকিব লাগিব মায়ীয়ে থাকি মায়ী থাকি মায়ি থাকি অ
ভাজা পিঠাগু লব লাগে কেঁচা পিঠাগুৰি অ অ আগতে আমাৰ ঘৰত বনাই নহয় ভাজা পিঠাগুৰি আগ দিনত ভাজি থৈ দি
অ ভাজা পিঠাগুড়টো এতিয়া ঘৰত এনে অক সমৰ কাৰণে বনাই খাব মানে কেইটামান ললি বনাই খালি সেনেকৈ পাৰি
অহ অ
কেইটামান কেইয়াবা খুন্দিবলৈ হ'লে কেইটামান বনাই থওঁ বোলে দুদিন খাম বুলি কয় বনাম ধুনীয়াকে তেনেকে বনাব লাগিব
অহ অ কেঁচা পিঠাগুড়টো ন উ
কিন্তু সেইটো কোমল হয় একদম ধুনীয়া মোক সেইবেই কয় এদখ
কি কি দিয় কচোন তাত কি কি দিয় খালি হেৰি
কিব এটা দিওঁ
অ বেকিং পাউদাৰ টো দিয় যে সেইকাৰণে হয় মই নিদিও আকৌ নিদিছিলো
অ বেকিং পাউদাৰ দিবই লাগিব অকনমান বেকিং পাউদাৰ নিদিলে কোমল নহব নহয়
কোমল নহব নহয় আকৌ
আহ সেই ধুনীয়া হয় তেনেকে উ মই তেনেকে সেয়া বনাও উম মাজতে তিল পিঠা বনাই বেচিলো আমি উ গোট বুলি নহয় বিহুত বিহুত বেছিও পাৰি নহয় পেকেট বনাব বনাই অ বোৱাৰী এজনীয়ে মই, এনাই এটা পেকেটত দহ উম এশ টকা অ দছটা থাকে কেতিয়াবা আমি এঘাৰটা, বাৰটা দি দিওআ
অ ভালে পোৱা যায় উ এটা ইমান পাহ টকাকে হৈ যায়গৈ নহ'লে হয় এটা দুটা বেছিকে দিলে ভালো লাগে কিনিব মানুহে ভালো পায় হয়নে
তাকে বোৱাৰী এজনীৰ লগত দুইজনী লগ লাগি এ বেছি ছিলো অলপ উ মাঘ বিহু আগত বনাব ভাল আও বিহুআগত বেচা যায়।
বেছা যায় অ। ক'ত বেছ? বেচকত
এবাৰ বেচা জেগা হেৰিতে থাকিলেই হল, ৰাস্তাত থৈ দিলেই হ'ল। যাবই বেচা। মেইন ৰাস্তাৰ কাষত নহয় জানো?
অ মেইন ৰাস্তা কাষতে যে ভাল সুবিধা। অ-অ ইহতৰ ঘৰ ওচৰত ন? ইয়াম অম ইহঁতৰ জেঠাইঅ পেহী আকৌ ঘৰ যে, আমাৰ ইহঁত। আহ কেনকা- যাওঁনে কেতিয়াবা?
যাওঁ।
যাওঁ ন? পালিয়ে কিবাকণ প্ৰব্লেম আছিলে, ভাল আছেহি নে? এতিয়া ইয়াত
আছে এয়াতে। এতিয়াও হেৰি হৈ আছে
অ মা- ধুনীয়া আছিলে তাই আগত দেখাই শুনাই ছোৱালজনী
উম। পোৱালি ছোৱালী এজনীও আছে।
ছোৱালজনী কিমান ডাঙৰ বাও?
এ বেছি ডাঙৰ নহয়, স্কুল চ্কুল যাব নিদিয়ে ৰুমৰ ভিতৰতে সোমোৱাই ৰাখেও উ পোৱালজনীক একো কাৰু লগত ওলাবও নিদিয়ে। এ-নে-মান বেন মেনট- তাই হেৰি নহয় জানো? মাথাটো
অ তাইয়ে যাব নিদিয়ে মানে ন?
ৰুমৰ ভিতৰ পৰা ওলাব নিদিয়ে সোমাব‌ও কাৰো লগত যাবও নিদিয়ে, আইতাক হঁতৰ লগতো থাকিব নিদিয়ে আনকি।
হয় নেকি? উম, ছোৱালজনীও হেৰিহৈ যাবগৈ সেনেকে কৰি-কৰি তাই গ অকম সেই ক‌ইব লাগিছিলে।
উম, মাজতে গাড়ী মাতি পেলাই নগাঁও তাইক মানে কি নগাঁৱত দেখাই পেলাই সেই কৰিম বুলি কলে, গাই ধন আনিলে আকৌ এইয়া মোৰ লগৰ- বান্ধৱীজনী আছে নহয় বান্ধৱী মানে বোৱাৰী আও তাই। এ দুইজনী আমি মানে বেচ ফ্ৰেণ্ডৰ নিচিনা। তাপা তাইও আহিলে তাই গীৰিয়েকৰ গাড়ীতে নিব বোলে- তাৰপিছত আৰু চাৰিটা বায়ে, ভনীকে ধৰিছে। দুজনী বায়েক বায়েকে ধৰিছে ককায়েকে ধৰিছে, ম আম- আম ম বান্ধৱীনে ধৰিছে ছে মোৰ বান্ধবিজনীক গিৰিয়েকে ধৰিছে অ তাহতকে বেয়া ভাষ খম দে। যি মাতিছে নাই নাযায়। গ্ৰাম। মই মই পাগাল নহয় নহয় মই পাগল নেকি এনেকে কৰি উল্টা পুল্টা ধেৰ বকনি
অ যাব লাগিছিল ন ভাল হল হৈ দি ন কাৰ ন আ বেলেগ ক'ৰবাত দেখুৱা হয় ভাল হেৰি তেজপুৰে চেছপুৰে
তাতে ছোৱালী জনি বেয়া কৰি পেলাব মোৰ সেইটোৱে বেয়া লাগে আমি সেইতিয়া ছোৱালীৰ কথা চিন্তা কৰে ছবে সেই বায়েক ভনীয়েক হতেতো ছোৱালী জনি বেয়া হব বুলিয়েতো তাইক এনেকুৱা ক বিচাৰিচিলে ডক্তৰ তালে নিব বিচাৰিছিল গাড়ীত উঠাব নোৱাৰিলে ইমান বল
উ ছোৱালীজনী নহ'লে বেলেগত থৈ দিলেই হ'ল হেৰি
তাই ওচৰ পৰা নিবই নোৱাৰে ছোৱালীজনীক এনেও নৱনুৱায় এটা ৰুমত দৰ্জা ঘৰ মাৰি দুয়োজনী সোমাই থাকে
তাইক একো নকৰা ন
নক এটাই প্ৰাঞ্জল স্কুলত দিছিলে নহয় ছোৱালীজনী
আহ
এ ইংলিছ মিডিয়ামত দিছিলে
আহ
ইমান নিলে অহা যোৱা কৰিলে তাইৰ তাইয়ে তাইয়ে আনিলে তাই আনিলে তাৰপিছত আৰু স্কুলো পঢ়ি পানি স্কুলো নোযোৱা হ'ল অ ৰুমৰ পৰা ওলাব নিদিয়ে ক'তো যাবই নিদিয়ে ছোৱালজনীক আহ কৰ'বাত কিবা খাবলৈ খাবলৈ হলে খাবলৈও নিদিয়ে কোনোবাই খাব দিলেও নাখাই খাব নিদিয়ে
অ খাব দিলেও নিদিয়ে নহয়
নিজে খাই মাত্ৰ নিজে বনাব নিজে খাব হেল্ল' হেল্ল' হেল্ল' হেল্ল' কি হ'ল নেটৱৰ্ক নাইকিয়া হ'ল নে কি শুনা নাই যে